হেল্ল' অহ শুনিছানে নাই, এ আছো আ অ' এয়া ফুৰি আহি ধূপ ধূনা দি পেলাই অলপমান বহি। বিয়াটো
অ, খোজ কাঢ়িব গৈছিলা?
অ গৈছিলো।
অ' অ' পোৰা বৰষুণেই তাকে বতাহ ধুমুহা আহিছিলে।
অহ আমাৰ এইফালে নাই যেনিবা বতাহ ধুমুহা নাই এনেই অলপ পৰিছে আৰু কিন কিনকে
অ'হ, আমাৰ ইয়াতকে বতাহ ধু-ধুমুহা ঢেৰেকনি পুৰা মাৰিছে।
অঁ আমাৰ হে এৰিলে যেনিবা ভাটিবেলাতে তাৰপিছত খোজকাাঢ়িব গলো পাঁচটা পঞ্চল্লিছ তত গলোৱা আৰু এ খোজকাহি আহি সেয়া ভাত ব চাকি পাতি দি পেলাই অলপমান বোলো জিয়াও আও তাকে খাব হাত তই ভাল
অ', ভালেই এ - মই -এ কাম বন কৰি এনেহে অকণ খোজ কাঢ়ি আছ চোৱাহ
উম উম - এই পঢ়া শুনা কৰিছে।
পঢ়ি -পঢ়া নাই পঢ়িব দি থৈ আহিছো কি কৰিছে জানো?
অ- অ- তহঁত' তাত বু ধান কৰি তনেেে
অ ' কৰিছিলে ত কাটি হচ ছ '
অ - বো এই ৰ'দ দিলে ভাল ন বোৰ ধান টো
অ -অ ৰ'দ দিলে ভাল মানে। হেৰি বৰষুণ দিলে মানে ধান টো -হেৰি হৈ যায় যে এ কিম অ গাছ আহি যায় ক ' সেইটো কাৰণে মানে ৰ'দত এক কাঠি একদম ৰ'দতে শুকুৱাব লাগে, অ ৰ'দত শুকুৱাই কৰি আমাৰ হেৰি। হেৰি বিঘা কৰিছিলে দচ বিঘা কৰিছিলে
আহ তাৰ মানুহ লগ যায় এনে ট্ৰেক্টৰ হাল বোৱাই আৰু
অ', ট্ৰেক্টৰ হাল বাই। তাৰপিছত হেৰিয়ে- মানুহ লগায়ো কাটিছে, আকৌ মেচিনেও কাটিছে।
মেচিনেও ধান কাদা হ'ল ন?
মেচিনেও কাটিব পাৰে আজিকালি।
অ', মা চা চব মেচিনতে কৰাইছো।
অ', মি- - মেচিনতে মায়িও দিয়ে। একে লগতে মানে ধান টো কাট- তাতে যে মিচিনে মানে ধান মানে সেইটো নাহে আৰু একে ধান কেইটাহে ওলাই।
অ', এফালৰ পৰা ধান কাটি যায়, এফালৰ পৰা মাৰি যায়।
অ', এফালৰ পৰা হেৰি হৈ যায় মানে খেৰকেইডাল নাহে আৰু ধান খিনিহে পৰে মানে।
সেইগিডাল কি হৈ যায় গৈ?
সেই গিডাল সেয়াতে পেলাই থৈ আহে পথায়তে আ'।
পথাৰতে-
অ', -
অ কাটি, কাটি পেলাই মানে সোমাই যা মেচিনত তাৰপিছত
অ', ধান খিনি সোমাই খেৰখিনি ওলাই পৰে।
অ' অ, খেৰখিনি নিজে নিজে ওলাই যায়।
অ', খেৰখিনি নিজে নিজে ওলাই যায়।
অ', আনি পেলাই আকৌ ঘৰত হেৰি দিম এয়া ট্ৰেক্টৰ দি মাৰিব নালাগে আৰু।
অ', নাই নালাগে আৰু ট্ৰেক্ট দি মাৰিব এই মানুহে কাটিলেহে! টেক্ট আকৌ মানে টেক্টৰ দি মাৰি দিব লাগে।
অ', নহ'লে মেচিনে কাটাই ভাল দেখোন ন! অ', আনি পেলাই গুটিবিলাক আকৌ শুকুৱাই দিঅ' আওঁ।
অ', আকৌ একে ৰ'দত দি শুকুৱাব লাগে বহুতো কষ্টও হয়। হাজিৰা মানুহ লগাই দিয়া যায়। সেয়া মানুহেও শুকুৱাই।
ওম, আজিকালি হাজিৰাও বহুত হ'ল ন?
অ ', বহুত দাম হ'ল। অ', বহুত দাম হৈছে আজি।
উম আমা ইফালে যে বহুত একে ছশ সাতশ এনে
অ',। আমাৰ এইফালে ইমান নহয় ধৰি লওক আমাৰ মাইকী মানুহৰ আঢ়ৈশ সমান লয় নেকি? কি?
অ'
মতা মানুহৰ চাৰিশ।
কমে আমাৰ ইয়াত বহুত।
উম আপোনালোকৰ হেৰি জেগা যে অলপ টান দাম লয় আৰু আমাৰ ইয়াত গাঁৱলীয়া আৰু।
উম সেইকাৰণে হে খেতি-বাতি ইমান হেৰি নকৰাই হৈছোঁ আও, আধি চুক্তি দিওঁ আৰু।
অ আমাৰ সেআ কৰিছে আকৌ এতিয়া সেয়া কৰি হ'ল, এ বড়ো ধান কৰি হৈছে এতিয়া আকৌ শালি খেতি কৰিব।
অহ, শালি খেতি কঠীয়া পেলাই থৈ দিছে আও।
আকৌ ৰুব, ৰোৱা মাটি
উম ৰোৱাটো সেইয়া মানুহ লগ চাহ দিবতো লাগিব ন?
অ সেয়া মানুহো লগাই দিব লাগিব আমিহ অ আমি সেই কেতিয়াবা ৰুম গৈ ধৰি লও মানুহৰ লগতে।
উম
ওচৰতে হ'লে অলপ দূৰত হ'লে নাযাও আ। মানুহ যায় আৰু।
অ দুপৰীয়া খোৱা বোৱাটো দিয় বৰা
অ খোৱা-বোৱা দিওঁ।
উম উ ভাত-পানী দিওঁ নে ৰুটি-ভাজি দিওঁ?
ৰাতিপুৱা হেৰি দিওঁ, উম ৰুটি চাহ দিওঁ। তাৰপিছত আকৌ দু দুপৰীয়া ভাত দিওঁ আকৌ ভাটিবেলা, হেৰি দিওঁ চাহ দিওঁ।
অ কষ্ট আছে
অ কষ্ট আছে আৰু হাজিৰা মানুহ এজনী দুজনী মানে নালাগে নহয় লগালে মানে। দচ জনী, অ দহজনীক। কেতিয়াবা পোন্ধৰজনীও যায়।
অ তেনেকুৱাতো বহুত খিনি ভাত বনাই দিব ভাল লাগিব ন। উম বনাই কৰি তাত দিয়া আগৈ কষ্ট হয়।
অ', কষ্ট হয় অকন দূৰ হ'লেতো আকৌ একে টমটমত লৈ যাব লাগে
অ- অ -অ
ওচৰতে হ'লে বাও অলপ, মানে এতিয়া ভাত-চাত ঢেৰ টোপোলা হ'লে মানে স্কুটিত নিব নোৱাৰি সেইটো কাৰণেহে আও টমটম ঠিক কৰি লৈ যাওঁ আও অ তে হলে এনে মই দি থৈ আহোগৈ।
অ'। তাপিছত বওধান কিমান পালি চাগৈ অলমান ন?
অ' পাই আছে ধান
সেয়া বেচে নে খায় বৰু ধানবিলাক? খালি খেতি হ'লে আও হা
শালি খেতিটো আমি খাওঁ এইটো ধান মানে এ কৰি পেলাই বেছি দিয়ে আও
অ, অ, অ-
বেছি দিয়ে আৰু খাওঁ মানে, তেওঁ বেছিভাগ মানে বেছিয়ে দিয়া যায়
বেচাই উম উম- এই, ইমানটা লাভ নহয়গৈ নহয় নে বুধানত ইমান হাজিৰা-চাজিৰা লগাই কই
অ' কিন্তু আমাৰ ইয়াত হয় কিছুমান জেগাত নহয় আমাৰ ইয়াত মানে ইমান পানী দিব নালাগে যে!
অ' বৰষুণ হৈ থাকিলে ভাল, কোনোবা এবা যে বৰষুণ নহয় খৰাং হয় তেতিয়া বহুত বহুত পানী দিবলগীয়া হয়।
অ' বহুত পানী দিব লাগে উম উ
তাৰ পিছত কটা সময়ত একেবা বৰষুণ নেৰা-নেপেৰা পথাৰতে গা জাহি যায়গৈ।
উম আমা ইবা একেবাৰে আমাৰ এইবাৰ বহুত ধান গছ আহি গৈছে এইবাৰ আকৌ বৰষুণ নহয় পুৱা বৰষুণ দি আছে তেনেকুৱাতে ধানকটা দিনো হল
হ'ল আ
হা, গা-চাহি। এ বৰষুণ হে নেই এতিয়া ৰ'দত দিলে তাৰপৰা হে ৰ'দত দি ই গাছখিনি নাইকিয়া কৰি সেই তেনেকে আকৌ বেছি। চোৱাহ।
অ-অ-অ-অ গাজ আহিলে নিনিয়ে সেয়া ধান তেনেকুৱাত দামটো কমি যায় আকৌ।
মানে ধানটো পুতো অ' ধানটো কমেগৈ।
উম, প হেৰি হৈ যায় পাতলা হৈ যায়, গাজ অহাৰ লগে লগে শুকাই যায়গৈ ন?
অহ।
চাউলটো শুকাই যায়। সেইকাৰণে। ওজনটো কমি যায়গৈ।
অহ।
উম'।
হে, হেৰি এইটো কাৰণে এইবাৰ মানে ভাল হৈছে এইবাৰ ইমান বৰষুণ নাই যে। ধুনীয়াকে ৰ'দ থাকোঁতে শুকুৱাই কৰি লৈ একদম এতিয়া চব ধুনীয়াকে শুকাই হ'ল আৰু এতিয়া শুকুৱাই হ'ল মানে।
অ' এইবাৰ ইমান বৰষুণ নাই! উম ধানৰ দামটো এতিয়া নাই নেকি ইমান ন? ইমান
চাগে। যেতিয়া মানে দাম। টো বেছি হ'ব তেতিয়া বেছিব আও।
তেতিয়া বেছি দিবিয়ে আকৌ শালি হয় খেতি হ'বই আও। খালি খেতি হালা থাকে। খাবি ন?
অ' তেতিয়াাহে খাম আৰু। তাৰপা তেওঁ অলপমান ধৰি ল থ'ব। অ' যেতিয়া মানে ধানৰ দামটো আৰু পিছলৈ বেছি হ'ব নহয়, তেতিয়া বেছি দিব আও। এতিয়া অলপ বেচিবই এনেও।
অহ।
তাৰপিছত আকৌ থৈ দিব অলপ, আধা থৈ দিব আধা বেছি দিব এতিয়া।
অ' তেনেকুৱা কএ আও
বেছি এতিয়া ধান হেৰি হ'লে, উম', অ' আকৌ বৰষুণ চৰষুণ কেনেবাকে আচাৰ কণী পৰিলেও হেৰি হৈ যায়। গজালি আহি যাব সেইটো কাৰণে
, অহ। ধানবোৰ সিজাই খাবলৈ ভাল। সিজাই পেলাই এনেই আৱৈ কৰি খালে ইমান ভাল নহয় ন?
অঁ সিজাই পেলাই উখোৱা চাউল বনাই পেলাই
উম উখোৱা চাউল কৰি খালে দিয়া এই চাউলটো ডাঙৰ নহয়গৈ যে।
অ নহয় কিছুমান মিহি ধানো আছে।
মিহি ধান আছে জানো?
অ আ নিশ্চয় এতিয়া ধেৰ ধান কৰিব পাৰি নহয় হেৰি বাচমতি কৰিব পাৰি আকৌ হেৰি কৰিব পাৰিম কি বুলি প্ৰায়জোং ধানটো কৰিব পাৰি।
আইজুং ধানটো হেৰি হয় জানো, বু ধানত হয়?
অ তেনেকুৱা নিচিনা অকণি অকণি হয় নহয় আমাৰ পেকেট কঠিয়াই আনে যে।
অঁহ
এবাৰ সেয়া বাচমতী চাউল কৰিছে
অ স এ সেইটো এয়া যে বেচা বাচমতিটো যে, সেইটো নিচিনা ন হয় কিন্তু
অ সেইটো নিচিনা নহয় চাগে কিন্তু তেওঁ বাচমতি নাম
নাম হে মই আনিছিলো এবাৰ তেনেকুৱা নহয়। ডাঙৰ ডাঙৰ ফালটু
অ
খোৱা কৰিলেও ডাঙৰ হয় অলপমান
অ
আমি মিহি চাউলৰ ভাত খাই খাই আৰু সেই ডাঙৰ চাউলৰ ভাতটো খাবলৈ অকণমান টানেই পোৱা হ'লো।
অ, সেইয়া মিহি চাউলটো খাই খাই আমাৰ সেয়া মিহি চাই পেলাই ৰাখে। সেয়া আৰু এইখিনি মানে বেছি দিয়ে আৰু
অ মিহি ধান টো খাবলৈ ভাল ন?
অ
ডাঙৰ চাউলটো নাখায় নাখায় এতিয়া খাবলৈও দিগদাৰ। আৰু ওখোৱা কৰিলে আৰু ডাঙৰ হয়। তাকে। কিন্তু উখোৱা চাউলৰ ভাতটো খাই থকা ভালেহে ন?
অ' উখুৱা চাউলৰ, অ' উখুৱা চাউ চাউলৰ মানে চাউলটো খালে ভাল আৰু ডায়েবেটিছৰ কাৰণে।
অ' অ' বেমাৰো ভাল। হেল' ভালো উম। ফলপান বনাবও ভাল ন? সেইটো। অ' দে হ'ব দে।
অ' মই তাইক পঢ়াওঁগৈ।
আ'- আ'
হ'ব দিয়ক।